হেল্ল'
হয় কওকচোন কি কৰি আছা?
অ এনেই আছো।
হয় নেকি?
অ' আপুনি কি কৰি আছে?
ময়ো এই সন্ধিয়া সময়ত কি কৰি থাকিম মই এনেই আছো।
অ-অ, গৰম লাগিছে ন।
গৰম আজি বেছি গৰম মাৰিছে।
অ', ৰ'দ তেনেকুৱা নাই কিন্তু বহুত গ
অ'। ত' তেনেকুৱা নাই বহুত গৰম মাৰি আছে আৰু আজি আপোনাৰ দিনটো কেনেকুৱা গ'ল? হেল্ল'।
ক'ল যেনে তেনে আৰু।
আপোনাৰ দিনটো কেনেকুৱা গ'ল আজি?
ঘৰত থকা মানুহ, গৈছে যেনে তেনে।
অ'।
উম।
আজি কিবা উৎসৱ আছিলে নেকি?
অ', আজি মহৰম আছিলে।
অ', মহৰমত আজিৰ হয়তো ৰোজা ৰাখিব লাগিছিলে।
অ', অ', ৰোজা ৰাখিব লাগিছিলে, ৰাখিছে বহুতে।
একচুৱেলি ময়ো ৰাখা নাই দিয়া।
উম।
ঘৰৰ অলপ প্ৰব্লেমৰ কাৰণে ৰা খা নাই আৰু আপুনি ৰখা নাই ঘৰৰ মানুহে ৰাখি ছে ৰোজা। উম।
মইহে ৰখা নাই।
আহ পিছে দিপৰীয়া কি খোৱা বোৱা কৰিলে।
অহ'
কি বনালে? কি
আলু পিটিকা আৰু দালি বনালোঁ।
হয় নেকি?
উম, আলু পিটিকা বনালোঁ আৰু দালি বনালো সেয়ে দি খালোঁ। আহ কি
হেল্ল'
হেল্ল' অ'
হয়, এই মা আছে ভনীজনী আছে এনে বাহিৰতে বহি আছিলোঁ। এতিয়া আহ আহিছোঁ আপোনাৰ লগত কথা পাতিব। কাৰণে অলপ কথা চথা পাতেও খাই খবৰ লওঁ বোলোঁ কি কৰি আছে। আজি যিহেতু ৰমজান মৰমৰ দিন আপোনাৰ ওচৰত কল কৰিলোঁ আপুনি কি কৰি আছে, কি মেলি আছে।
অ' সেই মহৰুম হৈছে ন। সেনেকে আছোঁ আৰু কি কৰিমনো।
উম।
উম, হয় বাইদেউ।
হয়, কওঁকচোন।
অ' এই কথা এটা জানিব লগা আছিল। এয়া আমৰ আমৰ আচাৰ যে কেনেকে বনাই মই কথাটো জানিব লগা আছিল তাৰমানে
সোণাৰি বোলে।
হয় নেকি?
অ' অ'
আহ
অ' আপুনি ক'ব পাৰে যদি কৈ দিয়কচোন।
আমৰ আচাৰ কেনেকে কৰে মানে এইয়া আম অলপ খিলিত হ'ব লাগে অলপ। টান হ'ব লাগে।
অহ' অ'
আম পাৰি তেতিয়া আমটো পাৰি পেলাই ধুই বখা ধুই লৈ পিছত সৰু সৰুকে পিচ পিচ যেনেকে মন যায় আৰু যাৰ যেনেকে মন যায় কাটিব পাৰে আৰু
অ' অ' অ' তাৰপিছত
তাৰপিছত অকনমান হালধি গুড়া বা নিমখ অলপ সানি পেলাই আৰু ৰ'দত দিব লাগে বা এদিন বা দুদিন অকণমান ৰ'দত দিব লাগে উহাব নেলাগে।
অ', অ',
কোনোবা উহাই দিয়ে কোনোবা ৰ'দত দি দিয়ে হয়তো মই ৰ'দত দি দিওঁ মই এনেকে নিদিওঁ। হৈ কিনে পিছত বৈয়ামত ভৰাই দিব লাগে তেল অলপ দিব লাগে তেল খিনিও বহুত উতলাই ঠাণ্ডা কৰি তেতিয়া বৈয়ামত ঢালি দিব লাগে পিছত যি খিনি মছলা আহে হয় জলকীয়া গুড়া অলপ দিব লাগে আৰু জিৰা দিব লাগে বাৰ বাৰ মছলা অলপ দিব লাগে আৰু পুৰণ এইবিলাক চব দি কি পিছত ৰদত দি থাকিব লাগে আৰু কেইদিনমান যোৱাৰ পিছত খাব লাগে।
অহ, অ,
দে আপোনি বা কেনেকে কৰে মইতো নাজানো।
পাই খিনি অলপ সঠিক সঠিক দিব দিব লাগে ন। মই আপুনি কোৱা নিচীনা নকৰু বাৰু দুই তিনি
হয়। হে'ল্ল
আৰু মছলা খান্দি থৈ দিওঁ।
হয়।
তেলখিনি উতলাহিব উতল অহাৰ পিছত আ, অকনমান ঠাণ্ডা কৰি তেতিয়া এই আমখিনি তাত ঢালি দিওঁ।
হুম হুম।
ঢালি দিয়াৰ পিছত তেতিয়া অলপ সময় লাৰি সেইখিনি ঠাণ্ডা হব দিওঁ। এ লগে লগে ভৰাই নিদিও এদিন পিছত আৰু এক ৰাতি তেনেই থৈ দিও। দিয়াৰ পিছত তেতিয়া ভৰাই দিওঁ টেমাত ভৰাই ৰ'দত দি থাকো প্ৰতিদিনে।
অ',
উম, তেনেকে কৰোঁ মই।
নিচিনা নবনাই চবৰে অলপ অলপ বেয়া বেলেগ বেলেগ ধৰণত বনায় আৰু।
অ', অ', চবে বেলেগ বেলেগকে বনাই আৰু। অ', হয়।
পিছে আৰু বেলেগ কিবা আচাৰ বনাই নেকি আপুনি।
অ', তেনেকে জলফাই কৰোঁ জলফাই আচাৰো কৰোঁ মই তেনেকুৱাই কৰোঁ আৰু জলফাই খিনি ধুনীয়াকে কেঁচা চাতে হওঁক কে কেঁচাতে হ'লেও তেনেকে অলপ অলপ কাটি তেতিয়া নিমখ আনি টেমাত ভৰাই থওঁ ভৰাই থোৱাৰ পিছত তেতিয়া এ দুদিন যদি নিমখটো খায় খোৱাৰ পিছত তেতিয়া এ পানী অলপ ওলাই ন পানী খিনি পেলাই দি দিব লাগে তাৰ পিছত অলপ ৰ'দত দি উম, অলপ ৰ'দত দি এতিয়া মানে ৰ'দত দুদিন দিব লাগে
নাই জলফাইটোৰ হেৰি কৰিব লাগে অলপ উশ উহাই ল'ব লাগে তাৰ মানে সিজাই ল'ব লাগে। কাৰণ জলফাইটো বেছি টেঙা হৈ যায় ন। যেনে অকনমান ভাপত দি ল'ব লাগে আৰু অ' আমি মানে নিমখত নিদিওঁ। আমি অলপ ভাপত দি লওঁ কালাৰ
অ' টেঙা যিটো টেঙা বেছি সেইটোত মানে নিমখ খানি থৈ দিলে নিমখটো সোমাই যায় যেতিয়া টেঙাটো অলপ কমি যায়গৈ।
অ' সেইটো চিষ্টেমত নজানিছিলোঁ মই।
অ' মইয়ো জনা নাছিলোঁ। ছিলো মই বেছি দিন হোৱা নাই জানিব পাৰিছোহে।
অ
কেইদিনমান হৈছে আৰু জানিব পাৰিছোঁ। এতিয়া মানে তেনেকেই কৰোঁ আৰু। আগতে উ আগতে সিজাই লও সিজোৱাৰ পিছত তেনেকে ৰ'দত দিওঁ দুদিন, তিন দিন, চাৰি দিন তেনেকে দি দিওঁ তেতিয়া পাটনিতটো বেছি হৈ যায়গৈ।
খাটনিটো বেছি হলে, কিন্তু খাই ভাল লাগে তেতিয়া আকৌ। সেইটো বহুত ভাল লাগে। সেনেকুৱাই আচাৰ হয়। কিন্তু আমাৰ ঘৰত থাকেই আচাৰ নহলে নহয়। আমাৰ ডাঙৰ ছোৱালীজনী বহুত ভাল পায় আচাৰ। এতিয়া সৰু জনীও ভাল পায়।
বনাওঁ আচাৰ মানে লাগেই আমাৰ অ আমাৰ ছোৱালীয়েও খায়, আচাৰ খাই ভাল পায়। মই বনাই ভাল পাওঁ। কিন্তু আমাৰ ছোৱালীয়ে খাই ভাল পায়।
তুমি চাগে নোখোৱা। খাই বেয়া পোৱা চাগে?
কম কমকে খাওঁ আৰু ইমান নহয়। মোৰ ছোৱালীয়ে যিমান খায় মই সেনেকে নাখাওঁ। সটো মানে তাই বহুত ভাল পায় খাই।
ভাতৰ লগত যিকোনো আচাৰ লাগিবই মানে ঘৰত যদিও কেতিয়াবা শেষ হয়। আমি কিনি হলেও খাওঁৱে আছাৰ। কিনা আচাৰ হ'লেও আনি পেলাই খাওঁৱে মানে, আচাৰতটো লাগেই আচাৰ নহলে চলিব নোৱাৰো।
চলিব পৰা নাযায় অ, অ যিকোনো চব্জিৰ লগত আচাৰটো হ'লে ভাল লাগে। লাগে আৰু অকনমান উলিওৱা যায়, কম কমকে হ'লেও মানে খালে ভাল লাগে আৰু। আকৌ অ নেমু টো নেমু খালেও নেমু খালে বহুত খিনি উপকাৰো হয় আৰু মানে ভাত খিনি খাইও ভাল লাগে।
নেমুটোতো লগত সদায় থাকে। নেমু আৰু আমাৰ বজাৰ হয়। যোৱাকালি এখন বজাৰ গৈছে আমাৰ ইয়াতে পালি দুহালি নেমু কিনি আনিছো। গছত কিন্তু বহুত লাগি আছে। গছবোৰ থাকিও মই কিনি আনি খাইছো। গছৰ কেইটাই ভাল নালাগে খাই। নিজৰ বস্তু হয় উম
তেনেকে এ নেমু নেমু আছে আচাৰ বনাব পাৰি নহয়। নেমু আচাৰ টো বেছি সহজ হে।
নেমু আচাৰটো বনাব পাৰি। কিন্তু বনাবও জানো। কিন্তু নেমু আচাৰ তো মই বনোৱা নাই। কিয় কাৰণে একবাৰ বনাইছিলো বনোৱা তাৰ পিছত অলপ টিকটিকি লাগে। অকণমান টিতিকি এটা আহে। তেতিকি লাগে। সেইটো কাৰণে মই বেয়া পাও সেইকাৰণে নৱনাও। সেইটোয়ে বনাব নোৱাৰো নবনাও নাখাও। অ এবাৰ আমাৰ ডাঙৰ জনী ছোৱালীয়ে বনাইছিলে।
আহ
বাপেকৰ দেউতাকৰ লগত। পিছত তিতা লাগা দেখা পাই, পিছত মই নবনাও আৰু খাবও নোৱাৰো সিহঁতে খালে।
ভাল লাগে খাই কিন্তু। খোৱাৰ পিছতহে মুখখন তিতা লাগি থাকে। এনে
খাই থাকিলে তিতা নালাগে।
খাই থাকোতে তিতা নালাগে।
পিছতো লাগে খাই উঠাৰ পিছত। এতিয়াও চাবচোন হেৰি কৰিলে ইয়াৰ ভাতৰ লগত কামুৰি খালে পিছত তিতাঁ অলপ অনুভৱ আহে। নাহে জানো।